শুনিছা
শুনিছোঁ আহ কি খবৰ তোমাৰ
তোমাৰ
মোৰ ভাল খবৰ ভাল ক'ব গ'লে আহ একজাম চেকজাম খতোম হ'লতো, এই আহ এই পৰীক্ষা চৰীক্ষা খতোম সেই কাৰণে মানে ক'ব গ'লে এতিয়া বৰ্ত বৰ্তমান ঘৰত ক'ব গ'লেতো এনেই আছোঁ আৰু ক'ব গ'লে এ এতিয়া মানে মানে আৰু অলপ অলপ কে মানে ক'ব গ'লে আমাৰ পাপাই মানে ক'ব গ'লে দেউতাই কি কয় তোমাৰ এই ফুল চুল ৰোৱা চোৱা ক'ব গ'লে বহুত কৰে মানে এই তাকে মানে পৰহি যোৱা পৰহি মানে ক'ব গ'লে মই দেউতাৰ লগত মানে নাৰ্চাৰীত গ'লো মানে ফুলৰ সেই কি দোকানত গ'লো আৰু ফুলৰ দোকানত যাই কিনে বিভিন্ন ধৰণৰে কিবা কিবি ফুল আনিলে দে পাপাই তাৰপিছত ফুল আনি কিনে ক'ব গ'লে বিভিন্ন ধৰণৰ ফুলৰ নাম এই জানে আৰু মানে ক'ব গ'লে কাৰণ মানে দেউতাই মানে বহুত আগৰ পৰা কৰিছিলে এইবিলাক কৰি ভাল পাইছিলে তাৰপিছত মানে মইও গ'লো সৰুতে গৈছিলো ক'ব গ'লে মাজতেতো ক'বলে পঢ়া শুনাৰ কাৰণে ঘৰতে পঢ়া শুনা কৰি থকা যায় সেইকাৰণে ক'ৰবাত যোৱা হ'লেও দেউতাই অকলে যায় মইতো ক'ব গ'লে যাব নোৱাৰোঁ টিউচন থাকে পঢ়িবলগীয়া থাকে ইটো সিটো থাকে ন ক'ব গলে সেইকাৰণে ক'ব গ'লে যোৱা নহয় এই তাকে বহুত বছৰ মূৰত মই যোৱা পৰহি গ'লো তাৰপিছত বিভিন্ন ধৰণৰ ফুলৰ নাম ক'ব গ'লে মই ফুলৰ নাম বিলাক ক'ব গ'লে দেউতাৰ পৰা শিকিছো কব গ'লে
আচ্ছা আচ্ছা মানে বহুত বিভিন্ন ধৰণৰ ফুল বা কিবা সেইবোৰত মানে চিনি পোৱা আৰু মানে ক কাৰণ কিয় মানে তোমাৰ দেউতাই মানে সেইবোৰ কৰি কিনে বহুত ভাল পায় মানে যোনটো মানে ফুল চুল ৰুই বা বাৰু সেইটো সচাঁ কথা দিয়াচোন ফুল চুল ৰুলে ঘৰখনো বহুত ধুনীয়া হৈ থাকে যেতিয়া বিভিন্ন ধৰণৰ ৰঙৰ ফুল বা বেলেগ বেলেগ ফুল অহ ফুলে ভাল লাগে ন চাই কেনে? ৰাতিপুৱা বা যিয়ে নহওক কিয় ইমান ধুনীয়াকে আৰু গছ গছনি থাকাতো এনেও ভালেই দিয়াচোন ঘৰ এখনত।
সেইটোৱে আৰু। তাকে মানে কব গলে এই তাকে মানে কি কয় মই ফুলবিলাকৰ কি কয় মানে ওপৰত মানে এই তাক এ মই কিবা কিবি চাই আছিলো। তাৰ পিছত তুমি মোক সুধিলা, সেনেকুৱা এ মই কৰি আছো নে ফু ফুল চুলৰ মানে সৰুতে কৰিছিলোঁ তাৰপিছত তোমাৰ কৰিব জানো, নজনা নহয়। শিকি আছো কাৰণ গছ-গছনিৰ, ফুল বুলিয়ে নহয়, নহওঁক মানে নহয় আৰু ধৰক, গছ গছনি গছ গছনিয়ে আমাৰ ক'ব গলে আমাৰ ঘৰত ডাঙৰ- ডাঙৰ গছ গছনিও ৰোৱা আছে। আমাৰ ক'ব গ'লে আমাৰ ঘৰত আ দেউতাৰ লগত এ সৰুতে মই গছ গছনি ৰো বিলাক লগাইছিলো, এতিয়া সেই গছ গছনি বিলাক বহুত ডাঙৰ-ডাঙৰ হৈছে।
অঁ- অঁ হ'ব ইমান বছৰ আগতে লগোৱা বস্তু আৰু, আৰু নহয় কেনেকে প্ৰতিপালন কৰিব লাগে, অঁ-অঁ।
নৰসিংহৰ পৰা, তাৰ পিছত তোমাৰ, বেলগছৰ পৰা ডাঙৰ- ডাঙৰ হয়, সেইটোয়ে।
নিম, নৰসিংহ সেইবোৰতো ঔষধি গছ ত' এইবোৰ থাকাতো ভাল মানে তোমাৰ যদি তুমি মানে ধৰা কিবা আঞ্জা খানা বনাই চা তাতে যদি দুটামান নৰসিংহ পাতে আনি কেনে দিলা কিমান ভাল মানে ক'ব গ'লে আৰু মানে বহুত গুণ আছ আৰু এটা কথা যদি ঘৰতে আম বা মধুৰি আম বা কঁঠাল থাকে, তেনেহ'লে বজাৰৰ পৰা কিনি আনি কেনে খাব নালাগে ন আৰু আজিকালি বজাৰত যিহে মানে তোমাৰ ক'ব গ'লে কেমিকেল বা কিবা কিবি এইবোৰ বে ব্যবহাৰ কৰে বস্তু চস্তু ডাঙৰ কৰিবলে ত' সেইবোৰ টোটো ভালো নহয় বা স্বাস্থ্যৰ কাৰণেও ভাল নহয়, কিন্তু সেইখিনিৰ সেইটোৱেইটো আৰু সেই খিনি যদি কিনি নানি কেনে ঘৰতে ধুনীয়াক একদম মানে ক'ব গ'লে তাজা আৰু তাৰ ওপৰতে তোমাৰ একো ভেজাল ন থকা যদি ফল মূল পোৱা যায়, তেনেহলেতো কথাই নাই। সেয়ে ঘৰত থাকিলে সেইটো ভাল দিয়াচোন ঘৰৰে বস্তু আৰু ঘৰৰ বস্তু মানে খোৱাৰ আনন্দই বেলেগ ন যে
খোৱাৰ আনন্দ বেলেগ আৰু তোমাৰ ঘৰৰ বস্তুকে নহওঁক কিয় বেলেগক দিয়াটোও নহয় কিয় কাৰণ তুমি, তুমি যেতিয়া নিজে কৰি থাকিবা তোমাৰ স্বাস্থ্যটোও ভাল থাকিলে। আৰু এক আচলতে কি জানা ব স্তুবিলাক মানে ক'ব গ'লে বস্তুবিলাক চব মানে জড়ি ত হৈ থাকে ন। আহ, কি কম মানে এইবিলাক চোৱা আজি আমি কৰি আছো আমাৰ স্বাস্থ্যটোও ভাল থাকিলে। আৰু খানা পিনা যোনখিনি কৰি আছোঁ আমি এতিয়া বাহিৰৰ খানা এতিয়া ইমান খোৱা নাযায়। কাৰণ আমি মানে কব গ'লে দেউ তাই ঘৰতো শাক পাচলি লগাই কাৰণ ক'ব গ'লে সেইটো মানে ক'ব গ'লে নিজৰ স্বাস্থ্য ওপৰতো ধ্যান দিয়া গল আৰু কব গ'লে নিজৰ মানে ঘৰৰ পৰিৱেশ যোনটো বাউণ্ডেৰীৰ পৰিৱেশ যোনটো সেইটোও ধুনীয়া হৈ থাকিলে। গছ গছনিত দি তোমাৰ ক'ব গ'লে শাক পাচলি লগাই কেনে আৰু কোনোবা এজন উম, কোনোবা এজন আহিলে আল বা অতিথি আহিলে তেওঁ মানে ক চাই কেনেও ভাল পালে যে
চাই কেনে ভাল পালে ইমান অহ এইখিনি কৰিছে অ, তাকেতো আৰু, আৰু সেইটো বুলিও নহয় তোমাৰ যোনে যোনে ফুল আগ্ৰহ পাই আৰু যোনে ফুল বা গছ গছনি ভাল পায় যোনে সেইবোৰ কৰি ভাল পায় তেওঁৱে জানে কেনেকে গছ গছনি প্ৰতিপালন কৰিব লাগে আৰু গছ গছনি মানুহ নিচিনাটো প্ৰতিপালন লাগে ন মানুহৰ মানে যিমান তুমি মৰমেৰে ৰাখিবা সিমানেই ধুনীয়া হয় গছ গছডালৰ স্বাস্থ্য ভাল হয়, তোমাৰ যিমান সময়ত পানী দিয়া কোনটো সময়ত পানী দিব চব সময়তেতো পানী দিলে ভাল নহয়, কিছুমান গছক তোমাৰ কমকে পানী লাগে বা কিছুমান গছ ত বেছিকে ৰ'দৰ পোহৰটো লাগে সেনেকুৱাটো কথা আছে ন এতিয়া কোনডালে কি লাগ সেইটো যোনে ৰুই বা যোনে কৰি থাকে সিহঁত
সিহঁতেহে গম পাই কি সময়ত কেনেকুৱা ধৰণৰ কি বস্তু কেতিয়া ৰুব লাগে, অ, কিছুমান গছ আছে তোমাৰ দিনত নুৰুৱে মোৰ আছ দেউতা নোহোৱা নহয়, কিছুমান গছ আছে মানে তু মই দিনত নু নুৰুৱেই। কাৰণ সেইটো দিনত ৰুলে ই নহয়। তাক
অহ', আচ্ছা - আচ্ছা ৰাতি ৰুব লাগে। অহ ', তাকে সেনেকুৱা বহুত বস্তু আছে প অহ ', পানী কেতিয়া দিব লাগে, নিয়ম আছে, কোনদিনাখন পানী দিব লাগে বা কিমান দিনৰ মূৰে - মূৰে দিব লাগে সেইটোও এটা কথা, উম।
কি কয় ক'ব গ'লে গছ ৰুলে গছ ৰুলে দিনত দুবাৰকে পানী দিব লাগে। অহ ', কি কয় নতুন গছক তাৰপিছত ৰাতিপুৱা একবাৰ। আৰু কি কয় গধূলিত বেলি ডুব যোৱাৰ আগে - আগে একবাৰ দিব লাগে। তেনেকুৱা আৰু কথাবিলাক ক'ব গ'লে, আৰু
ত' যোনটো তোমাৰ আহ, তাকেটো এতিয়া যোনটো এনে ব'হাগ, জেঠ, আহাৰ এইকিতা মাহতো এনেও তোমাৰ ক'ব গ'লে বসন্ত ঋতুত মানা যায় ন য'ত নেকি তুমাৰ ভাল ধুনীয়া - ধুনীয়া ৰঙিল ফুল ফুলে বা তোমাৰ যেনেকে আহ, সোণাৰুৱে হওক বা ৰাধাচূড়া হওক বা কৃষ্ণচূড়া হওক বা এজাৰ হওক বহুত ধুনীয়াকে ইমান ধুনীয়া বিভিন্ন ধৰণৰ কালাৰৰ ফুল ফুলে ন তোমাৰ সেইবোৰ দেখি কেনেও কিমান ভা
ভাল লাগে মানে ক'ব গ'লে পৰিৱেশটো ধুনীয়া হৈ থাকে।
অহ', তোমাৰ যেনেকে সোণাৰুৰ হালধীয়া ফুলটোৱে কোৱা বা তোমাৰ ৰাধাচূড়াৰ যোনটো গুলপীয়া হয় সেইটোৱে বহুত ধুনীয়া হয়। এইবোৰ চাই কেনেও ভাল লাগে আৰু তোমাৰ যেতিয়া ঘৰ ঘৰৰ সন্মুখত সেনেকুৱা এডাল গছ থাকে। তেতিয়া তোমাৰ ঘৰখনো মানে উজ্জ্বল বা ফুটি উঠে, জিলিকি থাক
তোমাৰ ঘৰখন যেনেকুৱাই নহওক কিয় - তোমাৰ ঘৰখন যেনেকুৱাই নহওক কিয়, তোমাৰ এই গছ গছনি থাকিলে তোমাৰ ঘৰখন মানে মানে তোমাৰ ফুটি কেনে উঠে মানে বস্তু মানে তোমাৰ ৰঙীন কৰি কেনে মুখত আনি দিয়ে সেনেক
অ', তাকে তাক
কাৰণ গছ-গছনিবিলাক আচলতে মানুহবিলাকে ৰুব লাগ
ৰুব লাগে, ৰুব লাগে তাকেটো আৰু নিম গছ উম। নিম গছ নিম গছটোতো বহুত ভাল যোনটো আমাৰ আজিকালি ইমান প্ৰদূষণ বাঢ়ি গৈছে সেইটোতো তোমাৰ নিম গছে বহুত চাফা কৰে যোনটো আমাৰ যোনটো তোমাৰ কি কয় উ এয়াৰ হয় বা তোমাৰ যোনটো বায়ু হয়, বায়ুতোতো নিম গছে বহুত চাফা কৰে আৰু লগতে নিম কিবা বেয়া মানে আজি তো আজিকালি বুলি নহয় যোন টো বতাহতেওে বেমাৰ আহে ন এ সময় সময়ে সময়ে যেনেকে বসন্ত যোনটো বসন্ত হয় বা কিবা সেইবোৰতো মানে বতাহত আহে ন এটা সময়ত আহে সেই বোৰো নিম গ'ছে মানে ৰু কৰে বুলি কয় টো সেইকাৰণে নিম গছ থকাতটো অত্য়ন্ত ভাল ঘৰ এখনত যদি নিম গছে এজোপা ৰুৱে মানুহে তেনেহলেতো কথাই নাই আৰু আজিকালি বাৰু ফুলবোৰোতো মান আগতে আমি বাৰু ফুলত যেনেকে পাচ অ' জুনত তোমাৰ এনভাইৰমেন্ট ডিয়ে হয় বিশ্ব যোনটো পৰিৱেশ দিবস হয় সেয়টো আমি আগতে স্কুলবোৰত কৰি
সেইটোয়ে উদযাপন কৰিছিলো গছ পুলি ঘৰত ৰু অ মই সেইটো সৰুতে কিন্তু সৰুতে সদায় ৰুৱায় কি কয় ৰুৱাইছিলে কাৰণ কি কয় ক'ব গ'লে মানে ৰুই ছিলো আজিও আছে মানে দুডাল মান গছ লগাইছিলো মই মই সৰু পৰাৰ গছ গছনি লগাইছো বহুত লগাইছো এ মোৰ গছ গছে আজিওেই গছজোপা আছে মানে ক'ব গ'লে এতিয়া বহুত ডাঙৰ হ'ল গছজোপা এতিয়া সেই গছজোপাৰ মানে ক'ব গ'লে অ' সেই গছজোপা তোমাৰ সেই আছিলে শিলিখা আছিলে এতিয়া শিলিখা কেতিয়াবা কেতিয়াবা শিলিখা পৰে গছ পোৰা পৰা মই খিলিখা জোপা মানে
ভাল লাগে দিয়াচোন তুমি কাৰোবাক ক'ব পাৰিবা যে অ মইয়ো ৰুইছিলো। এইজোপা গছ।
অহ', ক'ব গ'লে সৰু থাকোতে মই সেই জোপা গছ ৰুইছি হেল্ল', জি সেইজোপা গছে আজি ছায়াও দি আছে।
অহ', তাকেতো কিন্তু এটা কথা তোমাৰ গছ ৰুবলৈ গোতে বছৰটোত তোমাৰ যোনটো ব গোতেই বছৰত, থ্ৰী হানড্ৰেত এণ্ড ছিক্সটি ফাইভটা দিন থাকে অকল এক দিনে কিয় মানে, কৰিব লাগে মানুহে, টো মানে যেতিয়াই। সময় পাই তেতিয়াই গছ ৰুৱাটো উচিত ন যে একদিনে যে কৰিব লাগে সেইটো কথা নহয় যে পাঁচ জুনতে কৰিম সেইটোতো মানে হেৰি নহয় ন'।
এতিয়া যোনে ৰুই বা এইবিলাক ক্ষে কি কয় এইবিলাক ক্ষেত্ৰত যোনে থাকে, আহ তেওঁলোকে মানে ক'ব, সেইবিলাক এই গছ গছনি ৰুৱা বা নিজৰ বাউণ্ডেৰীটোত কি কয় ফুল লগোৱা বা শাক পাচলি লগোৱা ন সেই সিখিনি কাম কৰিলে ন মানুহকেইটা মানে ক'ব গ'লে তোমাৰ এক্টিভ হৈ থাকে। আৰু এক্টিভ হৈ থকাৰ পিছত, ত' তোমাৰ ক'ব গ'লে মানুহকেইজনৰ মানে, ক'ব গ'লে কৰ্ম হৈ থাকেতো। আৰু কৰ্ম কৰি থাকিলে মানুহৰ, গাত কি কয় বেমাৰ আজাৰে ন ধৰে আৰু বেমাৰ আজাৰ নধৰিলে তোমাৰ শা শাক পাচলি ধুনীয়াকে খাব পাৰে স্বাস্থ্যও ভাল থাকিলে আৰু আচলতে কি জানা এইবিলাক কৰিলে ন ক'ব গ'লে নিজৰ মানে যোনটো মানে পৰিৱেশ, ঘৰৰ, আষৰ পাষৰ পৰিৱেশ সেইখিনিও ভালে থাকে লেতেৰা চেতেৰা হৈ নাথাকে, লেতেৰা নহ'লে তোমাৰ বেমাৰ আজাৰে ন ধৰে ক'ব গ'লে চাৰিও পিনৰ পৰা ভাল লাগে এতিয়া দুজন মানুহ আহিলে তোমাৰ ঘৰত, আলহী বা অতিথি কোনোবা দুজন আহিলে আহি কিনে তোমাৰ ক'ব গ'লে সুধিলে অহ এ ইটো কি গছ হয় অহ, আপুনি এইখিনি লগাইছে এইখিনি মোকো অলপ শি কাই দিয়ক, কাৰণ মইয়ো কৰিব এটা, আগ্ৰহ,
উম উম আৰু এইটো বহুত ভাল এটা মানে ক'ব গ'লে তোমাৰ হবিও হয় ন যে গছ পুলি ৰোৱা বা কিবা উম নিজৰ এখন অভ্যাস, নিজৰ এখন বাগিছা বনোৱা বা কিবা যদি মানুহৰ নিজৰ জেগা আছে সন্মুখত ঘৰৰ সন্মুখত সৰুকে হওক লাগিলে
সৰুকেই হওঁক, ধুনীয়াকে প্ৰতিপালন কৰে সেইটোয়ে ধুনীয়াকে কব গ'লে নিজৰ ক'ব গ'লে নিজৰো ভাল কৰে আৰু মানে ক'ব গ'লে আনজনেও কি কয় মানে এটা আগ্ৰহ পায় যে অঁ ময়ো কৰিব পাৰোঁ, তেওঁ কৰিছে ময়ো কৰিব পাৰোঁ। কিয় কৰিব নোৱাৰোঁ? অঁ। কৰিছে সেনেকুৱাই আৰু কথা
উম দিয়া দিয়া ঠিক আছে দিয়া তেনেহলে উম উম।